হেল্ল',
কি কৰিছ?
এই ভাত খাইছো বহিছো আৰু ভাত খাবলে।
অহ, ইমান দেৰি যে ভাত খোৱা?
এ কাম বন কৰি আজৰি হৈছো এতিয়া তাৰপা ভাতিটা খাম বুলি আহিছো আৰু তই কি কৰি আছ?
মই এয়া ৰাস্তালৈ আহিছো আমাৰ ঘৰত নেটৱৰ্ক বেয়া যে।
অ' তহঁতৰ এই তাতে তহতৰ অকমান ভিতৰ যে গাঁওখন সেইকাৰনে।
ন মাথাউৰিতো নেটৱৰ্ক পায় তিনিআলিতটো নেটৱৰ্ক পায় মামাৰ মাজতে এই খনটে। নাপায় আপুনিটো।
মাথাই ওখ আকৌ আৰু তিনিআলিকণ মুকলি।
তাকে টাৱা এটা লাগেই একনত।
এপ্লাই কৰি চাবিচোন, পাওবা।
উম'। তাৰপৰা ৱাই ফাই কথাটো কালি মামাক কৈছিলো।
অ' কি কৈছে?
মামায়ে হাকহে দিলে।
কেলে
এনেই এনে এক্সৰ্স্তা, হেৰি খৰচ এটা হৈ যায় ন। ।
সেইটো হয় কিন্তু নেটৱৰ্কতটো চলিব লাগে।
তাকে এতিয়া মই জিঅলৈ পৰ্ট কৰি চাম বুলিহে ভাবিছো।
অ' নহয় এতিয়া চা তহঁতৰ মামাহঁতেতো টিভি ৰ তিনিশ টকা ভৰায়েই।
নাই টিভি টো বেয়া হ'ল এতিয়া ৰিচাৰজ নকৰে।
অ' তেনে হলে বেলেগ কথাবোৰ। অহ, মোৰ মানে এনে কি মাহেকত টিভিৰ ৰিচাৰ্জ তিনিশ টকা ভৰাওৱেই আগতে।
অহ'।
মানে ভৰাবই লাগে তাৰ পৰা আকৌ উপঞ্চি ময়দা তিনিশ এটা যায় আৰু।
অ',
কিন্তু এই মোৰ এটা চিম আকৌতো মই দুই তিনি মাহৰ মূৰতহে ৰিচাৰ্জ কৰো।
আৰু তো এইটো চৰকাৰী চিমটো ফ্ৰী যে সেইকাৰণে তো ভাল।
অ' সেইটোৱে।
এক্সট্ৰাকৈ ৰিচাৰ্জ এটা নকৰিলেও হ'ব কিন্তু মই আকৌ ৱাইফাইটো ল'লে এক্সট্ৰা ৰিচাৰ্জ এটাও কৰিব লাগিব ন। ।
উম, তাকো এতিয়া ৰিচাৰ্জৰ দাম নাই নহয় তিনিশ টকাৰ তলত।
নকৰিলেতো ইয়াত অলও হেৰিও নাহে ইনকামেইও নাহে।
অ' সেইটো অ' এতিয়া হেয়া। সেইটো কি বুলি কয় জিঅ'ক সেইটো ভাল কৰি দিলে বাৰু।
জিঅ'টো আগৰ পৰাই ভাল ন সেই সেইটো ক্ষেত্ৰত
নহয়তো, জুইয়ক কাটিবিয়ে নহয় আগতে।
নাই আগতে নাকাতে।
কাটি দিয়ে এই ৰাঘৱ চাদদা সেই কেচটো পিছত পৰাহে কৰিছে।
সেই নহয়।
কেলে নহয় আকৌ? মই পাইছো নহয় সেইটো।
ৰিচাৰ্জ খতম হোৱাৰ পিছত চৌবিশ ঘন্টা নেট চলিয়ে থাকে।
বো মই পোৱাই নাছিলো তেন্তে।
এ আছিলে এটো।
একেবাৰে পুৰণাতে আছিলে চাগে।
অহ।
অ' হেৰিয়া এতিয়া একেবাৰে ৰিচাৰ্জ কমি আছে, এই বি এছ এন এলৰহে
ন তাত বি এছ এন এল চলে জানো?
আমাৰ ইয়াত নচলে আকৌ।
আৰু এই ভি আইটো কম নেকি বাও?
হা?
ভি আইটোও কম নেকি?
কম নহয় এতিয়া মাৰ ভাগত চিম এটা আছে ভোডাফোনৰ মই সেইটোত তোৰ ৰিচাৰ্জ তিনিশ টকা ভৰাব লাগে।
অহ',
মানে তোৰ, মা ভাগৰ অফিচৰ লগত লিংক আছে। কেতিয়াবা অ টি পি কাৰণে ভৰাওঁ।
অ আমাৰ ইয়াৰ ভোদা ফোনটো চলে নাই জানো, তেস্ত কৰিবলৈ চিম এটা লাগিছিলে।
আমাৰ মা ভাগৰতো লৈ যাব পা কেতিয়াবা।
এই তেস্ত কৰিব লাগে। নহ'লে এয়াৰটেল আৰু জিঅ' মানে এটাও নচলে।
চলিবলৈকে দিগদাৰ না তেনেকে হ'লে।
হা?
তেনেকে হ'লে চলিবলৈকে দিগদাৰ।
এ এতিয়াতো ঘৰৰ ভিতৰত যে একদম নেটেই নেপা
এ তই যদি, কিবা এটা আৰ্নিং এটা উলিয়াই ল'ব পাৰ লেপটপটোৰ পৰা!
সেইটোৱে। কালি মোক মামাই তাকে কৈছিলে।
কি কৈছে?
কিবা আনিং এটা যদি তোক প তেতিয়া ৱাই ফাইটো লৈ লাভ হ'ব। নহ'লে এনেইতো এইটোৰ দৰকাৰ নাই ন?
অ, সেইটোৱেইটো কথাটো সেইটো হয় বাৰু।
কিবা পাৰ্ট টাইমকে যব এটা পাৰ্ট টাইমকে জব এটা পোৱা হলেওঁতো, প্ৰাইভেটত লৈ ল'ব পাৰিলো হয়।
উম গম পাইছো। মোৰ হেৰিয়া এই প্ৰথমতে এই, কচিং চেণ্টাৰটোৰ পৰা ওলালো যে সেই পইচাটো ওলাই গ'ল বাও। ৱাই ফাই বহুৱা, মেলা খৰচ পিছতো ওলালে অলপ তাৰপিছতো অলপমান
এইটোৱে আৰু মাহে মাহে ৰিচাৰ্জ কৰি থাকিব লাগিব যে বহুত
অ সেইটোয়ে আছে। তাৰপা এই মাহতো মোৰ ই এই অনলাইনৰ কামটো যে! এইকেইদিনতে চলি আছে
অ',
সেইটোপা ওলাই গ'ল।
সেইটো পা উলাই গ'ল। নাই এনেকে ওলাই থাকিলেতো ঠিকে আছে। কিন্তু তোৰ স্থায়ী
অ', সেইটো লাগে। এ তথাপিও মানে কি যদিহে মাহটোত যদি তই ছখন কেটাৰিং ৰাখিব পাৰিলিহয় তেতিয়াও বহুৱাই ল'ব পাৰি। হেল্ল'! হেল্ল' শুনছ নাই? হেল্ল'!